কলে
অ শুনিছো শুনিছো মোৰ মাতটো শুনিছা নাই এই মই তোমাৰ এনেই শুই উঠি পেলাই অকণমান বহি আছোঁ চকীতে তুমি কি কৈৰিছা
মই এনে শুই উঠিছোহে উঠি পেলাই গা পা ধলো ধুই পেলাই চাহ তাহ খালো চাই পেলাই সেই পেলাই এই মোবাইলতটো চাইছোহি আৰু অকমান
অঁ অঁ বা অঁ খবৰ খাতি ভালনে বাকী
উম মোৰ ভালেই আপোনাৰ
অ এই মোৰো ভালেই ভালেই বাৰু দেই বাকী মাহঁতৰ সকলোৰে ভালে নে
মাহতৰ ভালেই আৰু অলপ চলপ ইমান মানে কিবানো ভালেই আৰু অ বাৰু
খেতিপথাৰত লাগিছা নাই
খেতি পথাৰত লাগিছে বাৰু
অ অ অ উম আমাৰো এতিয়া কঠীয়া চঠীয়া পাৰিলে তাৰপিছত এতিয়া মাটিতো ৰোৱা নাই আৰু ৰুব আৰু
মাটিতো ৰোৱাহে নাই ন' ৰুবলেহে বাকী ৰুলে কমপ্লিট হৈ যাব।
উম তাকে আজি ইমান দিনৰ মূৰত ফোন কৰিলে।
তাকে মই বোলো ফোন কৰিলো বোলো। অকমান বোলো কথা অলপ পাতো ভাল টপিক এটাৰ ওপৰত।
তাকে ভালে কৰিলা ভালে কৰিলা অ তাকে কিহৰ ওপৰত কথা পাতে বা?
মানে ভাবি আছিলো আউ এনেই এনে ফৰ্মেলি নহয় আৰু এনে নৰ্মেল কথা পাতিম বুলিয়ে ভাবিছিলো আউ আপোনাৰো মতামতো জানো বুলি ভাবিছিলো ইয়াৰ ওপৰত কেনেকে ভাবে আপুনি কেনেকে চিন্তা কৰে। মানে ধৰি লওক আমি বৰ্তমান যেনেকে জুই আৰু জুই ব্যৱহাৰ কৰো জুইত মানুহে গাঁৱত মানুহে ঘৰত মানে বনাই কিবা কিবি অ' ভাত ছাত চাহ তাহ পানি কিন্তু তেনেকে টাউনৰ ফালে টাউনৰ ফালে নহয় আজিকালি আপোনাৰ গাও বিলাকতো দেখা যায় বাৰু এলি জি চিলিণ্ডাৰ ব্যৱহাৰ কৰা এল পি জি ব্যৱহাৰ কৰা গেছ চিলিণ্ডাৰ প্লাছ আৰু কিছুমানে আপোনাৰ কাৰেণ্টতো ব্যৱহাৰ কৰে ন এনেকে ধৰণৰ পানী গৰম কৰিবলে হিটাৰ প্লাছ আপোনাৰ আকৌ মানে ৰাইচ কুকাৰ এনেকুৱা বিলাক বস্তু ব্যৱহাৰ কৰে ন ত মানে বস্তু বিলাকৰ মানে আপুনি বস্তুবিলাক কিন্তু প্ৰয়োজনিয় বস্তু কেনে ধৰণৰ দৃষ্টিৰে হয় মানে সেইটো আপোনাৰ পৰা অলপ জানিব লগীয়া আছিলে।
অ এতিয়া তোমাৰ মানে সেই এল পি জি গেছ জুই আৰু তুমি সেই কাৰেণ্ট ইলেকট্ৰনিক বস্তু বিলাকৰ কথা কৈছা ন এতিয়া চোৱা দেই মোৰ মতে তোমাৰ বস্তু বিলাকটো জুইতকে তোমাৰ এল পি জি গেছত বনালে বেছি ভাল যেন মোৰ অনুভৱ হয় মানে গম পাইছানে মই কে কেলে কৈছো মানে চোৱা এতিয়া আমি যদি জুই জ্বলাওঁ হয় নহয় আজিকালিতো তোমাৰ বহুতে কি কৰে এল পি জি গেছটো মানে ব্যৱহাৰটো খুব কম কৰে মানে খতম হৈ যাব বোলি সোনকালে।
হয় হয়।
এতিয়া সেইটো কাৰণে মানুহবিলাকে কি কৰে তোমাৰ জুইত ভাত বনাই। গম পাইছে যি কিবা ৰান্ধিবলগীয়া থাকিলেও মানে জুইতে ৰান্ধে। এতিয়া এতিয়া কি হৈছে মানুহে যেতিয়া তোমাৰ জুইটো ব্যৱহাৰ কৰিছে জুইটো জ্বলাইছে। তেতিয়া কি হৈছে সেই জুইবোৰত ধোঁৱা নিৰ্গত হৈছে গম পাইছা নাই। যেতিয়া তোমাৰ জুইৰ পৰা ইমানখিনি ধোঁৱা ওলাইছে তাৰপিছত কি হৈছে আমাৰ বায়ু প্ৰদূষণ হৈছে নহয় জানো। তাৰপিছত তাৰ লগতে কি হয় আমাৰ এই জুইৰ পৰা যিটো ধোঁৱা ওলাই।
উম
সেই কিন্তু ধোঁৱাটো কিন্তু আমাৰ স্বাস্থ্যৰ কাৰণে বহুত ক্ষতিকাৰক কিন্তু। সেইটো গম পাইছা নাই গতিকে অ গ গতিকে তোমাৰ সেই আমি যদি এল পি জি গেছৰ ফালে যাওঁ তেনে ধৰি লোৱা তাত তোমাৰ কোনো হেৰিও নহয় একো তোমাৰ গেছো নোলায় যাৰ ফলত তোমাৰ বায়ু প্ৰদূষণো নহয় গতিকে তোমাৰ কি আৰু আমাৰ এল পি জি গেছৰ পৰা কি হয় স্বাস্থ্যৰো কোনো ক্ষতি নহয়। সেইকাৰণে মোৰ মতে তোমাৰ জুইতকে এল পি জি গেছৰ ব্যৱহাৰটো কৰাটো মানে বেছি উপযোগী বুলি মই ভাবোঁ।
উম হুম। উপযোগী বুলি ভাবে আপুনি একচুৱেলি হয় বাৰু কথাটো মইও বা আপুনি যোনখিনি ভাল দিশ কলে বহুত ভালেই হয় আহ কিন্ত ত মানে মই কেতিয়াবা কেতিয়াবা ভাবো মানে এল পি জি গেছ ত ভাল হয় নে আপোনাৰ আহ নৰ্মেলি জুইত বনালে বেছি ভাল হয় মানে অ কিচ খাদ্যৰ এটা সোৱাদ এটা ন নিজস্ব এটা এটা জুইত বনালে খাদ্যৰ নিজস্ব সোৱাদ এটা পোৱা যায় সেই সোৱাদটো অ সেই সোৱাদটো লৈ পেলাই মানে মই বিবেচনা কৰিছো আৰু কথাবোৰ অ এতিয়া আপুনি যেনেকে কলে মানে এল পি জি গেছ ব্যৱহাৰ কৰিলে পৰিৱেশৰ প্ৰদূষণ কমকে হ'ব। ধোঁৱা টো মানে কমকে ওলাব প্লাছ আৰু এ এটা কথা মই জইন কৰিছোঁ মানে ধৰি লওক এতিয়া যেনেকে অ যোন ৰান্ধনী বিলাকে যে খাদ্য যে বনাই যে
হয় হয়
তাৰ সিহঁতৰ সেইটো কাৰণতে সিহঁতৰ মানে বহুত অপকাৰ কৰে গম পাই নাপায় এ মানে জুই যোনটো ধোঁৱা সেই বস্তু বটো এতিয়া অ চুঙা লৈ পেলাই ফুৱাই থাকিবলগীয়া হয় ন জুইট যেতিয়া নজ্বলে সেই ধোঁৱাটো মানে সোমাই যায়তো তোমাৰ লাঞ্চৰ কাৰণে বহুত বেয়া মানে
বেয়া বেয়া
সেইটো কথা উম সেইটো গাঁৱৰে যোনবিলাক ৰান্ধনী বিলাকে মানে ভাত বনাই মাহাহতি ভাত বনাই আমাৰ এ প্ৰব্লেম হয় সেইটো কাৰণে আপুনি কোৱা মতে এ উ আপুনি বহুত ভাল কি কৈছে মানে কথাটো ভাল দিশ এটাই উপস্থাপন কৰিছে তাত আমি এল পি জি গেছটো ব্যৱহাৰ কৰাটো মানে উ বহুত ভাল হয় আৰু এইটো ক্ষেত্ৰত আৰু তাৰ লগতে উম উম
আৰু এটা কথা মানে মোৰ মনত পৰিছে তোমাৰ আমি যেতিয়া তোমাৰ জুই জ্বলাওঁ গম পাইছা নাই জুই জ্বলোৱাৰ পিছত তোমাৰ ধৰি লোৱা ঠাণ্ডা দিনত আমি কি কৰোঁ আমাৰ যদি ঘ বেছি যদি ঠাণ্ডা লাগে গম পাইছা নাই তেনেহলেতো আমি জুইত আহি মেলি জুই সেকো হয় নহয় আমাৰ তেতিয়া গাটো গৰম হৈয়েই যায় কিন্তু এতিয়া সেই গৰম দিনত তুমি কি বুলি ভাবা যে গৰম দিনত আমি যেতিয়া ইমান তাপ জুইৰ পৰা কিমান তাপ উৎপন্ন হয় হয়ে নহয় সেইটোৱে সেই তাপ জুই পৰা ওলোৱা তাপটোৱে আমাৰ গোলকীয় উৎতাপ বৃদ্ধিত অৰিহণা যোগাই বুলি ভাবানে নে উম মানে একো প্ৰব্লেম নিদিয়ে বুলি ভাবা তুমি
গোলকীয় তাপ উত্তাপ বৃদ্ধিটো মানে এনেকুৱা নহয়তো আমি যোনটো গৰম পাইছোঁ গৰম টোৱে গোলকীয়া তাপ বৃদ্ধি নকৰে টো আৰু আমাৰ বু যদি পৰিৱেশত যদি কাৰ্বন ডাই অক্সাইডৰ পৰিমাণটো বেছিকে থাকে তেতিয়াহে আমাৰ সেই বস্তুটো তাপ হৈ থাকিব এতিয়া ধৰি লওক জুইৰ পৰা যোনটো তাপ ওলাইছে এতিয়া ওলালে আকৌ এইকনতে উম যোন ডখত জুই ধৰিছিলোঁ সেইকনতে মানে তাপতো গায়ব হৈ যাব নাইকিয়া হৈ যাব কিন্তু যদিহে আমাৰ পৰিৱেশৰ যোনটো পৰিৱেশ আমাৰ চাইৰডিংছত কাৰ্বন ডাই অক্সাইড পৰিমানটো চি অ'টো যোনটো কয় তাৰ পৰিমানটো বেছিকে থাকে তেনেহলে সেই বস্তুটোৱে কি কৰিব তাৰ এটা কেপাচিটি আছে সেই তাপটো অ এবজৰভ কৰি থয় শোখণ কৰি থব পাৰে সেই গেছটোৱে মানে তাপটো ধৰি ৰাখে যেতিয়াই ধৰি ৰাখিব নহয়
উম
তেতিয়া সেই আমাৰ যোনটো গৰম ভাপটো হয় নহয় সেই বস্তুটো আমাৰ গোটেই পৰিৱেশতে থাকিব এতিয়া আজি পৰিবেশ আমাৰ ওচৰে পাজৰে যদি কাৰ্বন ডাই অক্সাইড বেছি হৈ যায় ধৰি লোৱা আজি ইয়াত আছে তাৰ পিছত এ এটা সময়ত গৈ পেলাই গোটেই মানে পৃথিৱীখনত যেতিয়া বস্তুটো ভৰি পৰিব মানে কাৰ্বন ডাই অক্সাইডৰ তেতিয়া টো বহুত বেছি হৈ যাব তেতিয়া আপোনাৰ সেই বস্তুটোৱে গোটেই তাপ বিলাক ধৰি ৰাখিব এতিয়া এ জুইৰ টাবটোতো ধৰি থাকিব নোৱাৰো, বহুত কম ওলায় ন! অ ডাঙৰ বহুত ডাঙৰ জুই হ'ব লাগিব তেতিয়া তাৰ তাপটো ধৰি ৰাখিব পাৰিব। অ আপোনাৰ ফৰ এক্জাম্পল সূৰ্যৰ যোনটো তাপ ওলাই গৰম দিনত মানে সেই টাপটোক ধৰি ৰাখে মানে।
অ, অ,
তোক মানে ধৰি ৰাখিব যেতিয়া বায়ুমণ্ডলতে
হয়!
বায়ুমণ্ডলে ধৰি ৰাখিব, তাৰপিছত আৰু ধৰি ৰখাৰ কাৰণে কি হ'ব এতিয়া আমাৰ যোনটো গোটেই পৃথিৱীখনৰ যোনটো তাপ হয়, উত্তাপ হয়, সেই উত্তাপটো বৃদ্ধি পাব। বৃদ্ধি পাব লগে, লগে মানে সেই আপোনাৰ অ গোলকীয় উত্তাপত মানে প্ৰভাৱ কৰিব, এই সেউজ গৃহ গেছবোৰ, গেছ বুলি যে কয় সেউজ গৃহই প্ৰভাৱ পেলাই মানে ইয়াত। কিন্তু, আহ যদিহে আপুনি কয় জুইৰ পৰা আমাৰ এ এনেধৰণৰ সেউজ গৃহই কি অপকাৰ সাধন কৰে বুলি যদি কয় তেনেহলে কব পাৰে-জুইৰ যোনটো তাপ, সেই তাপটোৱে আপোনাৰ হেৰি নকৰে। একো প্ৰব্লেম নকৰে, কিন্তু জুইৰ পৰা যোনটো ধোঁৱা ওলাই, সেই কাৰ্বন-ডাই-অক্সাইডৰ মাত্ৰা বৃদ্ধি কৰাত অলপ হ'লেও সহায় সহায় কৰে মানে। অলপ হলও
অলপ হ'লেও সহায় কৰে, মই সেইটোয়ে মানে জানিবলৈ বিচাৰিছিলো গম পাইছানে। কাৰণ, মও কাৰণ অনুভৱ কৰিছো, যেতিয়া জুইৰ পৰাতো ইমান খিনি ধোঁৱা ওলাই হয় নে নহয়? ধোঁৱাবিলাকো বহুত গৰম গৰম হয়, গম পাইছা নাই।
উম, উম!
সেইবিলাকেতো নিশ্চয় তোমাৰ আমাৰ গোলকীয় উত্তাপবৃদ্ধিত অলপ হলেওতো অৰিহণা যোগাব। গম পাইছা নাই? সেইটোকে মানে মই তাই ফিক্স হবলৈ সুধিছিলো কথাটো, তাকে এতিয়া সেই এতিয়া সেইকাৰণে কি গম পাইছা নাই, আমি ধৰি লোৱা এই জুই ব্যৱহাৰটো অলপ কম কৰিব লাগে, মোৰ মতে গম পাইছানে।
উম!
এতিয়া ধৰি লোৱা চাবা দেই এতিয়া এল পি জি এল পি জি গেছ এটা আমাৰ কিমান ল'ব? খুব বেছি এঘাৰশ বা বাৰশ টকা ল'ব হয় নহয়।
আজিকালি দাম বাঢ়িলে পোন্ধৰশ টকা লয়।
হয়, হ'লও তোমাৰ সেই চৰকাৰে যিটো দিয়ে সেইটোততো অলপ কম হয় চাগে?
উম! চৰকাৰে যিটো দিয়ে কম হয় মানে এতিয়া চাওক আমি আপোনাৰ ধৰি লওক আমি এইফালে ৰুমত থাকো এইফালে টাউনত আপোনাৰ তাত মানে আমি এ ডাঙৰ চিলিণ্ডাৰ কিনিবলৈ নোৱাৰোঁ, মানে আমি সৰু চিলিণ্ডাৰ ব্যৱহাৰ কৰোঁ যাতে মানে আহ, আমি মানে এজন মানুহ, দুজন মানুহৰ কাৰণেহে। ডাঙৰ এটা চিলিণ্ডাৰ আমাৰ প্ৰয়োজন নহয়! বা আমি ডাঙৰ চিলিণ্ডাৰটো জলৈ তলৈ ফুৰিবও নোৱাৰো নহয় আমাৰ চিফ্ট হৈ থাকিব লাগে বেলেগ জেগালৈ গৈ থাকিব লাগে। তেনেকুৱা ক্ষেত্ৰত আমি মানে সৰু চিলিণ্ডাৰটো প্ৰিফাৰ কৰো, ত ধৰি লওক কিমান কেজি আৰু চাৰি কেজি, চাৰে চাৰি কেজি যোনটো চিলিণ্ডাৰ হয়।
হয়, হয়, হয়,
তাত, আমি গেছ ভৰাও মানে-আপোনাৰ অ এতিয়া পাৰ কেজি দুশ বিশ টকাকে লয়। ভাবকচোন আপুনি ত পাৰ কেজি দুশ বিশ টকা লয়, হয় হয় পাৰ কেজি তেনেহলে আমি পাঁচ কেজি চিলিণ্ডাৰটোত আমি কিমান ভৰিব লাগে এক হেজাৰ টকা। এক হেজাৰ মানে মে বিশ টকাকে কাটি দিছো আৰু তাৰ পিছত এশ মানে এঘাৰশ টকা, আপুনি যোনটো কলে সেইটো আপোনাৰ চৌধ, পইণ্ট ফাইভ কেজি! চাৰে চৌধ কেজি গেছটোত আপুনি এঘাৰশ টকা দি আছে চৰকাৰে কিন্তু আমি সেই পাচ কেজি গেছতোতে আমি আপোনাৰ এঘাৰশ টকা দিওঁ।
হয়-হয়, সেইটো হয় বাৰু এইটো তোমাৰ যদি চৰকাৰ চৰকাৰীভাৱে হেৰি নাথাকে তেনেহ'লেতো দামটো বেছিয়ে ভৰিব লাগিব। কিন্তু এনেই তোমাৰ গাওঁবিলাকতো সকলোকে আজিকালি চৰকাৰে গেছৰ দামটো কমাই দিছে। গম পাইছা নাই? মানে-মানে সাত সাধাৰণ মানুহে কিনিব পৰাকৈ দিছে গম পাইছা নাই? মানে চৰ চৰকাৰেও তোমাৰ গেছৰ ওপৰত গুৰুত্ব দিছে। এতিয়া তোমাৰ ধৰি লোৱা জুইৰ পৰা কিমান অপকাৰ হয় নে নহয়? গতিকে সেইকাৰণে মানে চৰকাৰেও তোমাৰ কৈছে যে সকলোৱে এলপিজি গেছ ব্যৱহাৰ কৰক। এলপিজি গেছৰ পৰা তোমাৰ একো প্ৰদূষণো নহয় আৰু একো চাইড এফেক্টো নহয়। সেইকাৰণে মানে এতিয়া মানুহক এলপিজি গেছৰ ব্যৱহাৰ কৰিবলৈ চৰকাৰে অনুৰোধ জনাই আছে, গ'ম পাইছা নাই? সেইকাৰণে তোমাৰ আমি হেৰি কৰ মানে এলপিজি গেছৰ ব্যৱহাৰ কৰিব লাগে।
এলপিজি হওঁক বা জুই হওঁক এইবিলাক চবত এইবিলাকৰ পৰাও এইবিলাকৰ উপৰি হেৰিতো ব্যৱহাৰ কৰোঁ যোনটো ইলেক্ট্ৰিক ইলেক্ট্ৰিক-ইলেক্ট্ৰিক মাধ্যম ইলেক্ট্ৰনিক বিলাক মই ব্যৱহাৰ কৰোঁ।
হয়-হয়। কিন্তু মানে কি হয় আজিকালি তোমাৰ ধৰি লোৱা এতিয়া অঁ মানে তোমাৰ সেই কাৰেণ্টটোতো যেতিয়া তেতিয়া উপলব্ধ নহয় গ'ম পাইছা নাই আজিকালি ঘপকে কাটি কাটিও দিয়ে কাৰেণ্টটো।
উম! সেইটো-সেইটোৰ এটা ডাঙৰ প্ৰব্লেম আৰু সেই প্ৰব্লেমটো যদি চল্ভ হৈ যায় তেনেহ'লে আমাৰ হয় ইলেক-ইলেক ইলেক্ট্ৰনিক যোনবিলাক বস্তু আছে সি আমাৰ মানে ভৱিষ্যত জীৱনৰ বহুত সহায় কৰিব-কৰিব আৰু।
সহায় কৰিব বাৰু এতিয়া ধৰি লোৱা সেই তোমাৰ কিবা যেনিবা ঘপককে দুৰ্যোগ আহিছে হয় নে নহয়। অহ ধৰি লোৱা বত বতাহ মাৰি আছে এতিয়া বতাহ মাৰি থকা সময়ততো তোমাৰ জুই ব্যৱহাৰ কৰাটো উচিত নহয়। হয় নহয় আৰু তোমাৰ সেই বতাহ মৰা সময়ত তোমাৰ হেৰিও নাহিব। ইলেকট মানে ইলেক মানে ইলেক্ট্ৰিচিটিও নাথাকিব ন সেইকাৰণে তোমাৰ প্ৰব্লেম হ'ব বস্তু-চস্তু কিবা বনাওতে। কিন্তু আমি ধুনীয়াকে আমাৰ ঘৰৰ ভিতৰত যদি গেছ থাকে গতিকে আমি সেই গেছত কিন্তু বস্তুটো বনাব পাৰো গ'ম পাইছা নাই।
উম! হয়।
আৰু এটা কথা কি গ'ম পাইছানে জুইত চোৱা এতিয়া মই তোমাক কৈছিলো এ এটা এলপিজি গেছত খুব বেছি কিমান হ'ব এঘাৰশ বা বাৰশ টকা হয় নহয়? ধৰি লোৱা আমাৰ গাওঁ অঞ্চলৰ কথা কৈছো দেই কিন্তু তুমি সেই এলপিজি গেছটো তোমাৰ কিমান যাব ছমাহটো যাব হয় নহয়? ভালকৈ যদি চলায়। এতিয়া ছমাহত যদি আমি তোমাৰ সেই জুইত তোমাৰ খৰি জুইটো জ্বলাবলৈ খৰি নিশ্চয় লাগিবই। আমি যদি সেই খৰি ব্যৱহাৰ কৰোঁ তেনেহ'লে কি হ'ব আমাৰ তোমাৰ একফালৰ পৰা চাবলৈ গ'লে আমাৰ প্ৰাকৃতিক সম্পদৰো ক্ষয় হ'ব গম পাইছা নাই? কাৰণ আমি জুই জ্বলাবলৈ আমি তোমাৰ গছ কাটিব লাগিব।
একদম সঁচা কথা কৈছে। এইটো বহুত ভাল দিশ এটা কৈছে দেই আপুনি মানে ইয়াৰ যোনটো প্ৰাকৃতিক সম্পদৰ আমি যেনেকে কলো নৱীকৰণযোগ্য আমাৰ যোনবোৰ সম্পদ আছে সেই সম্পদবোৰৰ যোনবিলাক আহ মানে হেৰি হয় সম্পদৰ যোনবিলাক। সেইবিলাক আমি অলৰেডি-